ভালে বোলো আপোনাৰ? কি কৰি আছে? মই বৰ্তমান বাহিৰত পঢ়ি আছোঁ দিয়ক।
আমিও মানে মই মানে বৰ্তমান পাকঘৰত আছো ভাত ৰান্ধি আছো।
অ' মই ভাত মই মানে ভাত। বনাই কৰি ৰেডি হ' লো এইমাত্র। সোনকালে বনাও ল'ৰা-ছোৱালী কেইটা অলপ সৰু হৈ আছে যে ভাত বনাই কৰি সোনকালে আজৰি হৈ লও। আজি ভাত
অ কৈ যোৱা কৈ যোৱা মই মানে ভাত এতিয়া বনা মানে ৰান্ধিছোঁহে কিয় জানানে মোৰো মানে অকণমান ছোৱালীজনী পঢ়াই থাকোঁতে দেৰি হৈছে যে এতিয়া সৰু ছোৱালী যে নপঢ়ালেও নহয়। এই পঢ়াই লৈ মানে আজৰি হৈ লয় এতিয়া ভাতকেইটা বনাইছো। চোৱা মই ৰান্ধি আছোঁ, এ মানে উম। ৰান্ধিব লৈছে মানে আৰু ধৰা। এতিয়া আৰু এটা কথা। নহয় এইবাৰ যে, আমাৰ ধৰা গৰমৰ বন্ধ পালেহিয়ে। নহয় জানো, জুলাই মাহনো আৰু কেইটা দিন আৰু সিহঁতৰ পৰীক্ষা উম, মানে আৰম্ভ হ'বয়ে বৰ বেছি দিন নাই। জুলাই মাহত মানে এইবাৰ আমি গৰমৰ বন্ধত মানে উম, এফালে মানে ফুৰিবলৈ যোৱা মানে, মানে হেৰি, আ-হেয়ি লৈছো সিদ্ধান্ত এটা লৈ আছোঁ। গোটেই কিটাই আলোচনা কয়ি যাম বুলি। এতিয়া মানে সেইয় ভাবিছোঁ, এইবাৰ সিহঁতক আমি মানে গুৱাহাটীখনকে ভালকে অকণমান দেখাই কৰি লৈ আনিম আউ। চিৰিয়াখানা লৈ, লৈ যাম, তাৰ পিছত চিৰিয়াখানা সিহঁতে চাম চাম বুলি বহুত
হয়, হয়, হয়, ‌হেৰি কি কই শুনিছোঁ মানে বহুতৰ মুখত এতিয়া চিৰিয়াখানাত বহুতো জীৱ জন্তু নাইকিয়া হৈছ
অ', নাইকিয়া হৈছে, নাইকিয়া হৈছে কাৰণটো চিৰিয়াখানাত মানে আগৰ দৰে মানে জীৱ জন্তু বিলাক প্ৰায় নাই নাইকীয়া হৈছে বুলি ক'লেও ভুল নহয়, তথাপি মানে আমাৰ আছে আৰু, মানে যিখিনি মানে উম, অ' মানে বহুত খিনি মানে আগৰ তুলনাত বহুতখিনি মানে জীৱ জন্তু কমিল এতিয়া মানে শুনা, অকল আমি গুৱাহাটীলৈ ফুৰিবলৈ বুলি লৈ যাম বুলি ভাবিছো বোলে সেই এই মানে অকল যে চিৰিয়াখানা ই চাব সেইটো নহয় চিৰিখানাৰ লগতে মানে অ', তাৰকা গৃহলৈ যাম বুলি কৈছে সিহঁতে মানে লৈওঁ যাম বুলি কৈছে, তাৰ পিছত আকৌ উ এই হেৰি কামাখ্যা মন্দিৰলৈ যাম বুলি কৈছে সিহঁতৰ মানে এটাই মানে শুনা? যিহেতু কামাখ্যা মন্দিৰ বিষয়ে সিহঁতে কিতাপতহে পঢ়ি আছে কামাখ্যা মন্দিৰৰ মানে সিহঁতে চাবলৈ খুব ইচ্ছা কৰি আছে। তেওঁৰ তাত বন্তি এগছ প্ৰজ্বলন কৰিবৰ কাৰণে জ্বলাবৰ কাৰণে অ', অ', অ', অ', হয়, হয় ভূপেন হাজৰিকা সমাধিস্থলো চাব পাৰিব জালুকবাৰীত নহয় জানো?
স আৰু নতুনকে বনাইছ যে শ্বহীদ সক বে শ্বহীদ বেদী বনাই
অ', গম পাইছো, গম পাইছো, অ', অ', সিহঁতক তাকো দেখাম বুলি মই ভাবি আছো। আছো আৰু মানে আমি গুৱাহাট তেতিয়ালৈ গ'লে মানে ফুৰিবলৈ যাম বুলি যেত এতিয়া বন্ধৰ দিন যেতিয়া আমি মানে চাৰি পাঁচ দিন মান থাকিম বুলিয়ে মানে ভাবি আছো।
নচোন আপোনালোকে হেৰিও দেখুৱাব পাৰিব এই যে য শৰাইঘাট দলং শৰাইঘাট দলং দেখুৱাব পাৰি থ
আকৌ মানে লাচিতৰ প্ৰতিমূৰ্তিটোও নহয় জানো। ন' এতিয়া যিহেতু সিহঁতে কিতাপত পঢ়িছেহে। আহোম আৰু মোগলৰ যুদ্ধ বি বিষয়ে তেওঁলোকে মানে চাব, নহয় জানো, মানে মানে সেই বস্তুতটো মানে তেওঁলোকে মানে চোৱা পিছত মনলৈ এটা ভাল সাজ এটা বহি যাবগৈ কিহৰ কাৰণে জানা কিতাপত পঢ়াও তেওঁলোকে দেখাটো মানে বহুত বেলেগ সিহঁতে যদি শিৱ বোলে এইটো আমি এ দেখি আহিছো যে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল আহোম আৰু মোগলৰ মাজত নহয় জানো আৰু তাৰ পিছত উম, সিহঁতো যেতিয়া দেখিব প্ৰতিমূৰ্ত বিলাক তেতিয়া সিহঁতে মানে মনলৈ মানে বেয়া ধৰণৰ সাঁচ বহি থাকিব সিহঁতৰ। আৰু সিহঁতক ভৱিষ্যতেও সেই সেই বস্তুটো কোনোবাই সুধিলে মানে ত পৰাই উত্তৰ দিব পাৰিব যে আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিল নহয় জানো। তাত মানে আহো মোৰ সেনাপতি কোন আছিল? এ লাচিত বৰফুকন। এনেকে ধৰা সিহঁতে গোটেইখিনিয়ে ক'ব পাৰিব আৰু অচক্লান্তৰ বিষয়েও মই সিহঁতক দেখাম। নহয় জানো লৈ যাম অচক্লান্তৰ ঘোঁৰা খোজ বিলাক কেনেকে মানে ঘোৰা আশ্ৰয় লৈছিল সেইখিনিও মই দেখামগৈ দেখাই গৈ দেখাই লৈ পেলাই তেতিয়া মানে সিহঁতক এটা কাম কৰিম আৰু এ ধৰা আহি কৰি লৈ মানে অকমান খোৱা-বোৱা ব্যৱস্থা কৰিব লাগিব নহয় জানো হয় যিহেতু আমি লজত থাকিবলৈহে যাম নহয় জানো আমি কোনো মিতিৰ মানে পৰিয়াল মা ন' আগত নাকে লজত থাকিবলৈ যি যিহেতু সিহঁতৰ গোটেই দিনটোলৈকে ওলাই যাম। সিহঁতক গুৱাহাটী খনৰ যি যি আম ঐতিহাসিক মানে বস্তু আছে গোটেইখিনিকে দেখা মানে ভালো লাগিব নহয় জানো থাকি। যিহেতু সিহঁত তেওঁ কিতাপে পত্ৰহে পঢ়ি আছে। তাৰপিছত আকৌ এবাৰ, মানলৈ আমি মানে হেৰি লৈ নিম বুলি ভাবি আছো, এইয়ে মানে টেষ্ট ৰ, শোণিতপুৰলৈ তেজপুৰ, তাত যে খাওঁ নি ধ বান ৰজাৰ, সেইখিনি মান ওপৰলৈ লৈ যাওঁ। তেজপুৰলৈ আকৌ, এবছৰ শিৱ সাগৰলৈ লৈ
হয়, হয়, হয়, হয়, হয় হয়নেকে এইবাৰ লৈ যাম বুলি ভাবিছিলো, এতিয়া আপোনাৰ গুৱাহাটীহে প্ৰথম গুৱাহাটীত লৈ যাম বুলি ভাবিছিলো, আপুনি কোৱা উমানন্দ মন্দিৰ কামাখ্যা মন্দিৰ নিলাচল পা
অ', ভালেহে ভাল লাগিব কাৰণ তই সিহঁতে, এইবোৰ বস্তু শিকিলে মানে, বহুত মানে ভাল পাব নহয় জানো? অ', ব্ৰহ্মপুত্ৰৰ মাজত থ নহয় জানো উমানন্দ মন্দিৰ। সিহঁতে মানে, খুব ভাল পাব। হ'ব, কাৰণ তো সিহঁতে দূৰৰ পৰা মানে, বা কিতাপত পঢ়িহে মানে সিহঁতে, শ মানে শিকিছে। যেতিয়া নিজে গৈ দেখি শিৱ, তেতিয়া মানে সিহঁতে যথেষ্ট ভাল পাব।
অ'।
আৰু শিৱ সাগৰলৈ, মই এটা কেৰনে নিবলৈ বিচাৰি আছো টো, শিৱসাগৰত জয়দৌল, আ, শিৱদ'ল, ৰংঘৰ, কাৰেংঘৰ নহয় জানো, সেইবোৰ দেখালে সিহঁতে মানে কিমান ভাল পাব, এ কোৱাচোন, তোমালোকে কি কৰি আছা এতিয়া?
মইনে উ ল'ৰা-ছোৱালী কেইটা পঢ় ল'ৰা-ছোৱালী কেইটাাক পঢ়াই কৰি লৈ মানে
অ', কৈ যোৱা, কৈ যোৱা, ভাল কথা পঢ়াতো, পঢ়োৱাাতো ন' যাতে সিহঁতক পঢ়োৱা মানে কি আমিও শিকা হয়, আমি যি বিলাক আগতে পঢ়িছিলো, সেইবিলাকো আমি পাহৰি গ'লো, পাহৰি যোৱাৰ লগে, লগে এতিয়া সিহঁতক, পঢ়াবলৈ যাওঁতে আমিও পঢ়া হয়।
অ', আমাৰ মানে হেৰি ৰু কৰা হয় আৰু মানে
অ, কৈ যোৱা, কৈ যোৱা অ, কৈ যোৱা, কৈ যোৱা, শুনি আছো, কৈ যোৱা ভাল লাগিব, ভাল লাগিব, প মানে অ, ভাল লাগিছে, শুনি ভাল লাগিছে। অ কৈ নাই নাই এতিয়া নেখাওঁ আমি নটা বজাৰ পিছতহে খাওঁ কাৰণ তো ইমান সোনকালে খালে আৰু মানে মানে উম কিবা পিছবেলা ভোক মানে ৰাতিলৈ ভোক লগা নিচি
হয় হয় ম ম মান ম মান
কিন্তু দেই আপোনালোকৰ কথা পাতি মানে বহুত ভাল লাগিছে বহুত ভাল লাগিছে কিবা এটা যদিও গৰম তথাপি মানে এতিয়া বতাহ লাগি আছে যে বহুত ভাল লাগিছে মানে জলবায়ুটো মানে কিবা সলনি হৈ যোৱা নিচিনা লাগিছে এতিয়া
অ
চ এতিয়া মানে এইখিনিতে ক'লো মানে অহা বছৰলৈ এইবাৰ যদি আমি গুৱাহাটীলৈ যাওঁ অহা বছৰ মানে আমি তেজপুৰলৈ যাম। তেজপুৰত মানে উষা-অনিৰুদ্ধ বানৰজা তাৰ সেইখিনি আমি দেখামগৈ মানে সেইখিনি চালে সিহঁতে ভাল পাব মনতে যে বা আমি মানে মা-দেউতাহঁতে আমাক মানে এই পুৰণি ঐতিহাসিক ৰজা মহাৰজা সেইবিলাক আমাক দেখাবলৈ আনিছে নহয় জানো উষা-অনিৰুদ্ধত কাহিনীখিনি সিহঁতক গৈ পেলাই দেখাই দিম যে ঊষা আৰু অনিৰুদ্ধ গন্ধৱৰ বিবাহ কেনেকৈ হৈছিল তাৰ পিছত হৰিহৰ যুদ্ধ কেনেকৈ হৈছিল নহয় জানো শ্ৰীকৃষ্ণ আৰু মানে মহাদেৱৰ মাজত যেতিয়া শ্ৰীকৃষ্ণ আৰু উ মানে হৰি মানে হ'ল ধৰা উম ভগৱান হৰ মানে মহাদেৱ এ মানে কেনেকে মানে যুদ্ধ হৈছিল ন ন হৰিহৰ যুদ্ধখনৰ বিষয়ে মানে আমি সিহঁতক বুজাই দিম যে ইয়াত গন্ধৱ বিবাহৰ পিছত যেতিয়া মানে মানে অনিৰুদ্ধক মানে যেতিয়া মানে আহ উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণই যুদ্ধ কৰিছিল নহয় জানো বান ৰজাৰ লগত সেইখিনি হৰিহৰ যুদ্ধৰ বিষয়ে মানে বুজাই দিম তাৰপিছত মানে অ কোৱা অ এতিয়া অগ্নিগড় কি শুনাচোন অগ্নিগড়ৰ বিষয়ে কম নাজানো অগ্নি-গড় অগ্নি হ'ল জুই, গড় মানে অকল এটা মাটিৰে বন্ধা এটা ওখৰ মানে ধাপ। তাৰমানে যেতিয়া উশাক মানে বানৰজাই ক'ত ৰাখিল অগ্নিগড়ত। মানে পিছ হ বান ৰজাই নিজৰ জীয়েকক কি কৰিছিল অগ্নিগড়ৰ ভিতৰত এটা কাৰণে ৰাখিছিল যাতে তাইক মানে কোনো উম, মানে হেৰি মানে হৰণ কৰিব নোৱাৰে কোনেও বা বিয়া পাতিব নোৱাৰে কিন্তু তেওঁ যে মানে তাইৰ যে ধৰ গন্ধৰ্ব বিবাহ হ'ল সেইটোতো বান্ধোজাই গমেই পোৱা নাছিল নহয় জানো। নে চি নাই স সু সপোনত যেতিয়া মানে অনিৰুদ্ধক দেখিছিল। অ', চিত্ৰলেখাই তেতিয়া কি কৰিছিল যে তাইৰ চিত্ৰ সখী আছিল চিত্ৰলেখা চিত্ৰলেখাক মানে তাই ছবি আঁকি আঁকি মানে দিব কৈছিল। যে সপোনত দেখা কোঁৱৰজন তেওঁ মানে আঁকিব পাৰেনে নাই তেতিয়া মানে চিত্ৰলেখাই যেতিয়া আঁকি দেখালে তেতিয়া সেই মানে অ'ৰে ধৰক মানে এ মানে তাই মানে দেখুৱাই দিলে যে এইজনে মোৰ সপোনত দেখা কোঁৱৰজন তাৰপিছত কি কৰিলে চি খাই হলকে বা উম মায়াৰ দি পেলাই কি কৰিলে অণিৰুদ্ধ হৰণ কৰি লৈ গুচি আহিল সে লৈ অ'। অগ্নিগড়ৰ ভিতৰত যেতিয়া উষা আৰু অনিৰুদ্ধক বিয়া পাতি দিছিল গন্ধৰ্ৱ বিবাহ হৈছিল তেতিয়া কিন্তু বান ৰজাই গমেই পোৱা নাছিল। নহয় জানো সেইটো কাৰণে এই এনে তেনেকুৱা মানে পুৰণি ঐতিহাসিক কাহিনী বিলাক তেওঁলোকক মানে নি পেল যেতিয়া শিকাম কিতাপত যিহেতু পাইছে পোৱাৰ লগে, লগে, লগে সেইখিনি মানে কি হ'ব সিহঁতে শিকি যাব শিকি যোৱাৰ লগে লগে সে ভৱিষ্যতে আৰু নাপাহৰে এইটো তেওঁলোকে মানে মনত ৰাখ মানে মূল মানে পদ্ধতি অ', অহ, কৈ যোৱা, কৈ যোৱা কৈ যোৱা অ'।
তাকেই বোলো মুঠতে সিহঁতক ভালকে আপোনোকে কৈ দিলে বা আমি
অ', শুনি আছোঁ কৈ যোৱা ভাল কথা এনেকে যদি মানে ল'ৰা'ছোৱালীক শিকোৱা যায় তে ভৱিষ্যতে তেওঁলোকে আনকো শিকাব বা তেওঁলোকৰ মনৰ পৰা কেতিয়াও এইটো মানে চিব নোৱাৰে তেওঁলোকৰ মানে মনত থাক সিয়েই যাব আৰু কাৰণটো এই বস্তুটো তেওঁলোকে মানে উম, মানে মানে নিজে যেতিয়া গৈ পাব দেখিব মানে এই বস্তুতটো থাকিয়ে যাব আৰু কোনো দিন তেওঁলোকে মনৰ পৰা
মতিব নোৱাৰে ঠিকে কৈছে আপুনি। হয়।